অ, কি কৰি আছা।
এ, আছো দিয়া এনেই।
অঁ।
এয়া, তুমি?
মই এনেই।
অঁ। যোৱা নাই কতো ফুৰিব, খালো খালো তুমি খালা?
দিয়া। খব-খাতি ভালেই?
খবৰ, ভালেই দিয়া।
অ, অ, ঠিক আছে।
ভৰিটোহে অকণ ভাল নহয়, কালি ভৰিত দুখ পালো মানে অলপ।
অ, অ।
এই, সেইকাৰণে আৰু ঘৰতে আছ
অহ, বতৰ কেনেকুৱা?
বতৰ বাৰু বৰ্তমান ভালেই ৰ'দ দি আছে।
অ, আমাৰ ফালে উম, বতাহ দি আছে বতাহ।
অ, বতাহ মাৰি আছে নেকি?
অ।
আমাৰ ফালে, আমাৰ ফালে বাৰু ৰদ দি আছে বতাহ মৰা নাই।
অ, অ, অ, ঠিকেই আছে বাৰু।
অ।
ভাত কিহেদি খালা?
ভাত, মই মাছেদি খালো, মাছ।
অ, অ।
তুমি?
মই দালি ভাত খালো।
অ, ভালেই কৰিলা দি
উম।
কোৱা, বাকী ফুৰিবলৈ যোৱা নাই কতো?
উম, নাই যামহে গৰ-এ, জুলাই মাহত যাম।
অ, অ, তাকে।
আ, তুমি নোযোৱা?
নাই, গলো বাৰু মাজতে।
অহ।
তাৰপা, আকৌ যাম বাৰু একটাই
অ, অ।
কত যাবা
আ, জুলাই অ, উম, কি বুলি কয়। এ, অৰুণাচল ফালে যাম। টাৱা-টাৱাং বুলি টাৱাংফালে আৰু।
অ, অ, জেগাটো ভালেই বাৰু।
অ।
পাহাৰ আছে তোমাৰ নদী আছে।
অ এতিয়া গৰম দিনত ভালেই হ'ব ঠাণ্ডা ঠাণ্ডা। জেগা তাত ফুৰিবও ভাল হব তুমি যাবা নেকি
মই গৈ আহিলো মাজতে তাৰ পা ইবাৰ বেলেগ জেগাত যাম।
অ, অ।
এবাৰ তোমাৰ, ভাবিছো এনেকে যাম নেকি।
অহ।
সিফালে মাজতে গৈ আহিছ
ঠিকেই আছে বাৰু, গলা যদি।
আমি ভাবি থৈছো হে নাযাবও পাৰো তালৈ বেলেগ এটা বেলেগতো যাব পাৰো।
অ অ এয়া যাবা এই গৰমত ভালে যাবলৈ।
উম
উম, অ আহ,
উম তাঙৰ নহলে ইয়াৰ, কিবা দৈমৰা বুলি কয় তালৈকে যাম নহলে তেনেকে।
বা এইটো কি হয় ধিৰা ধিৰা,
হা,
জিৰা নেকি।
বুজি পোৱা নাই।
এই জেগাটোৰ নাম কি কলা।
দৈমৰা বুলি ক'লো দৈমাৰা।
অ ক'ত আছে নো সেইতো,
দৈমাৰ এই এইটো চাইদে আছে কি বুলি কয়। কেনেকে কম এতিয়া মইয়ো গৈ পোৱা নাই ন গৈছিলো বাৰু বহুত দিনতে এতিয়া পাহৰিছো কোনফালে আছিল।
অ ময়ো মানে প্ৰথম শুধিছো সকাৰণে সুধিলো।
অঁ অঁ,
মই যোৱা নাই মানে এইফালে।
অ মই লগৰ কেইজনীৰ লগত গৈছিলো। উম হল দুবছৰ নে তিনিবছৰ আগতে গৈছিলো এতিয়া পাহৰি গৈছো মানে কোনফালে আছে। সুধি এ সুধিলেহে গম পাম আৰু ধুনীয়াই আছে বাৰু তাতো জেগাতো। পিকনিকো খাব পাৰি।
উম,
আক ফটো চটো উঠিব ধুনীয়াই জেগা আছে বাৰু তালৈ। কে তাৰ সেফালে যাম আৰু।
অ। মই তোমাৰ মাজতে কাজিৰঙা গৈছিলো। জাপান, জাপান যোৱা নাই আৰু।
অ অ।
উম ওলাবা যাবা যদি দেমেৰা ফালে।
অ ক'বা গ'লে।
অ হ'ব কম বাৰু।
অ কেতিয়া যাবা কবা।
অ তোমাৰ লগৰ এগলা যাব নেকি শুধি চাবা?
অ যাই বাৰু মোৰ লগতে যাই লগৰটো।
অ হলেও এবাৰ সুধি চাব পাৰিবা।
অহ।
তে মিলি জুলি যাব পাৰি না মিলি জুল, হা?
অ মানুহ বেছি হ'লে ভাল আৰু।
অ তাকে পিকনিক এটাও খাব পাৰিবা অহ পাৰি। ফুৰাও হ'ব পিকনিকো খোৱা হ'ব, সেইয়াই আৰু।
অ অ। তাকে যাম দিয়া যা
অহ। সুধি মেলি কবা আৰু।
বাকী ক উম। বাকী গৰম কেনেকুৱা এইফালে?
গৰ নাই বাৰু এইকেইদিন আছিল গৰম বহুতেই। আজি অলপ বতাহ মাৰি আছেটো সেইকাৰণে ইমান গৰম নাই আৰু।
অ
তোমালোকৰফালে
আমাৰ ফালতে আমাৰ ফলে নকবা আৰু ঢেৰ গৰম যে থাকিবই নোৱাৰি।
আমাৰ আজিহে অলপ অ বতৰটো মুকলি কৰিছে অলপ। ঠাণ্ডা ঠাণ্ডা কৰিছে আৰু।
অ অ তাকে।
বহুত গৰম যোৱা বাৰতকৈ এবাৰ বেছিয়ে হ'ব নেকি ঠিক নাই আৰু। কেইদমানৰ পিছত
এই জুলাই আগষ্ট আছেই।
উম এতিয়াই ইমান গৰম দিছে আৰু সেই তেতিয়াতো হৈ গ'ল আৰু তেতিয়া আৰুৱে বেছি দিব কিজানি।
যেতিয়াই তোমাৰ গৰমত কিবা কিবি লাগি যায়।
সেইটোৱেইেতো। উ বতৰৰ মহিমা বুজিব নোৱাৰি আৰু।
উম কালি বাৰু বৰষুণ দিছিলে।
অহ। তেনে নাই বৰষুণো দিব ৰ'দো দিব। তেনেকে কৈ থাকিব আৰু।
উম, উম।
তোমালোকৰ মাহোঁত কি কৰি আছে?
এ, হেৰি আছিলে, এতিয়া নাই বৰ্তমান এই ক'বালৈ গৈছে।
অ', অ'।
এই ওলাই গৈছে
অ'। বাকী ভালেই ন' ঘৰত চবৰে?
অ', ভালেই দিয়া।
অ'। ঠিকেই আছে বাৰু, আমাৰো ভালেই বাৰু। ঠিক ঠাক চলি আছে আৰু।
অ', নাহাই হ'লা বোলোঁ আমাৰ এইফা
তাকে যোৱাই নাই ৰবা যাম যাম কে আছে হব লাগিব
অ আহিবা সময় মিলাই মই এইফালে যাম বাৰু দিয়া যোৱা হৈ থাকে বাৰু এইফালে যাম
আহিবা আহিবা
উম, মই, মই গ'লে ফোন অ', মই গ'লে বাৰু ফোন কৰিম এইফালে।
অ'। ফোন কৰি আহিবা নহ'লে নাথাকিবও পাৰোতোঁ ঘৰত। ক'ৰবালৈ গুচিও যাব পাৰোঁ।
উম, দিনত কাম থাকে যে, তোমাৰ। আ।
সেইটোৱে আৰু
উম
উম
আহিলে ক'বা আৰু
অ কম কম নিশ্চয়
অ নোকোৱাকে আহিলে মই নাথাকিব পাৰো
নাই নাই জনাম মই বাৰু গলে জনাম
অ সেইটোয়ে আৰু জনাই পেলাই আহিলে ভাল আৰু এতিয়া মই নেথা নাথাকিলে মানে মানে এতিয়া কেনেকে আহিবা তুমি
ন যাম যাম যাম এই তোমাহতে যাম দিয়া নহব অহা অহা মাহত যাম
অহ
অহ উম
আৰু কোৱা বাকী
বাকী মই এতিয়া মানে ডিউটি লৈ যাব ওলাইছো
হা
ডিউটি যাব ওলাই আছো মানে
অঁ অঁ
সেয়া ভাত পানী খালো বাৰু
অ অহ ঠিকেই আছে
উম
অ কি বুলি কয় ফুৰিব গলে মানে এ যদি তোমাৰ লগৰ কেইটা যাই কবা
উম কম দিয়া কম অ অ
উম তিতিয়া
ঠিক আছে ৰাখিছো না
অ হব
ঠিক আছে